মাতটো শুনি আছা?
অহ শুনা পাই আছো ক।
যে ৱাটাৰফলত ৰখা অলপ অলপ টাইম।
অ মানে ভিউ পইন্ট বিলাকত ৰখাই দিয়ে আৰু ভাল চাই। উম তাৰ পিছত ততে ফটো চটো উঠিলো, ভাল চাই জাগা বিলাক আছে, ব্ৰিজ বিলাক চালো তাৰে। তাৰপিছত লাঞ্চত, টাইম লাঞ্চৰ টাইমত মানে সিদিনাৰ পৰা আৰু সিহঁতে খুৱাইছে আৰু ৰ আমাক।
কি হৈছিল লাঞ্চত।
লাঞ্চত আমাৰ আছিল চিকেন আছিল, এগ আছিল তাৰ পিছত দালি আছিল, তাত ভাজি ভাত সেইবিলাকে আৰু।
মানে যিবাৰ মানে সেইবাৰ ৰিফিল কৰিব পাৰি নেকি চব?
অ অ পাৰি।
আচ্ছা আচ্ছা।
তাৰে পিছত এ সেইবিলাক, খাই কিনে তাৰ পিছত আমি গুচি গলো আৰু। তাত গধূলি সেনকে তাৰ পিছতে সিমান এটা জাগা নাছিল আৰু তাৰে পিছত, মাজে মাজে এনেকা চেক পইন্ট বিলাক থাকে আৰু, উম যে ফম আমি যিবিলাক, সেই এখন পাৰ্মিট বনাই ল'ব লাগে, সেইবিলাক চেক কৰে।
পাৰ্মিতটোত মানে কি কি লাগে?
পাৰ্মিটত সেই লাগে ডকমেণ্টছৰ হেতে কৈ দিব।
অ সিহঁতে বনাই দিয়ে নেকি?
অ সিহঁতে বনাই দিয়ে, সিহঁতে অনলাইনত হোৱাটছএপত সিহতক বস্তুখিনি নিদিবা লাগে সিহঁতে বনাই দিয়ে।
অ অ।
তাৰে পিছত আমি গধূলি যাই আছো যাই থাকো তাতে তাতে আমাক সেই দিলে গধূলিৰ চাহ তাহ খাবৰ কাৰণে দোকান এখনত ৰখাই দিলে।
অ আৰু?
তাতে চাহ তাহ খালোঁ আমি, চাহ তাহ খাই কিনে
চাহ তাত ফ্ৰী না না পইচা দিব লাগে?
নাই নাই চাহটো নিজে খাব লাগে।
অহ।
তাৰে পিছত আমি চাৰে আঠটা নটা মানত যাই পালোঁ আৰু। আৰু তাতে ভাত চাত থৈছে আৰু চব হোটেলত তাতে হোটেলত ভাত চাত। ঠাণ্ডা আছিলে ৰহ বহুত।
কি খুৱাইছে ৰাতি?
ৰাতিও সেই চিকেন আছিল, দালি আছিল সেয়ে। পাপৰ চাপৰ আছিল ভাজ অ। বহুত ঠাণ্ডা মাইনাছত আছিল। আহ নাই আমাৰ সময়খিনিত বৰফ পৰা নাছিল।
মানে লাইফ্ বনোৱা নাই নেকি তাত।
নাই নাই আমাৰ আমি যোৱাৰ দিনা পৰা নাছিল। আমি- যোনদিনা ঘূৰি আহি আছোঁ সেইদিনা
অ অ।
তাৰে পিছত আমি এনকে ভাত চাত খাই কিনে হুলোঁ আৰু বহুত ঠাণ্ডা না তাতে।
অ।
তাৰে চব হোলো হোৱাৰ পিছত আ- সিতাৰ থাকে।
অ।
তাৰপিছত কম্বল চম্বলতক দিব লেফ্ট ছেভেন এটা ডাঙৰ চাৰি পাঁচখনমান দে।
আচ্ছা আৰু।
আৰু পিছত সেনেকা হোৱাৰ পিছত আমি তাৰ পিছদিনা আমি সেই- গেলো নৰ্থ ছিকিমৰ- সেই চাইদ গেলো। কি আছিল বা জাগাটোৰ নাম তালাপাথাৰ ফালে গেলোঁ।
জিৰ' পইণ্ট সেইবিলাক চাইডে গেলো আৰু।
অ।
ৰাতিপুৱা সোনকালে যাব লাগে তাতে পুৰা বৰফ একদম মানুহ চানুহ বহুত। ৰাস্তা চাস্তা অলপ বেয়া দেচোন তথাপি- সিহঁতৰ ড্ৰাইভাৰ বিলাকে পাৰে আৰু চলাব।
তাৰে লোকেল টাইপৰ ন বা
অ অ সিহঁতৰ পুৰা অভ্যাস হৈ গৈছে। তেন্তে পাৰে আৰু অ অ। বৰফ আছিল সেইবিলাক জেগাত পুৰা বৰফ আছে একদম বহুত বৰফ।
অ বৰফ চুব পাইছা।
অ বৰফ চুব পাইছোঁ তাতে।
চল'হৈ পাৰ্চেণ্ নে নাই।
আহ স্ন' ফাইট কষ্টটো।
উম।
তাৰপিছত সিদিনা আমি এনেকুৱা দুটামান জাগাত গেলো বৰফ থাকা।
অ।
এ সেনকা জেগাত গেলো যায় ফুৰি চুৰি তাৰ পাছত আৰু দুপৰীয়া ধুনীয়াকে লাঞ্চত ৰুমত লৈ আহে ইহঁতে।
লাঞ্চত এবাৰ মানে কি কোনোটো জেগাত আনে লাঞ্চ কৰিব।
লাঞ্চ কৰিব তাৰে মানে সিহঁতৰ জাগা থাকে আৰু ওচৰতে।
মানে কি হোটেলত নানে নেকি ঘুৰাই?
হোটেলে থাকে হোটেল টাইপৰ থাকে বা কিছুমান ঘৰ থাকে। ঘৰত লৈ যায় সেনেকা টাইপৰ। যিটি জেগাত নোখোৱায় মানে ভালে জাগা চাফা তাফা পুৰা।
আচ্ছা আচ্ছা খানা বোৰ ভাল না?
অঁ ভালে ভালে লাগে পুৰা গৰম গৰম খাবা লাগে এইটোত ঠাণ্ডা ন বহুত।
আহঁ।
ত তাৰপিছত গৰম গৰম দি দিয়ে ভালে লাগে খাই বেয়া নালাগে। আমি যত আছিলো নৰ্থ ছিকিমত আমাৰ আমাৰ ৰাস্তাটোৰ কাষতে আৰু। সেই আছিল এ এয়াৰপৰ্ট এটা আছিল উম।
গৈছা নেকি এয়াৰপৰ্টত?
নাই নাই তাতে যাবা নেদিয়ে।
অঁ
তাৰে পিছত সিদিনা ঘুৰিলোঁ ঘূৰাৰ পিছত- আ পিছ তাতে আমি দুইদিন মান ঘূৰিলোঁ আৰু। নৰ্থ ছিক্কিমত একদিনটো চাইপ একালকে একদিন খুললোঁ তাৰপিছত আমি আৰু সিদিনা। আদা ঘূৰি কিনে আৰু আমি সেই দিছো আৰু গেংটকে আহছো। গেংটকতে আহিলো ৰাতি।
আহ কেইদিন ঘুৰাইছে নৰ্থ ছিকিমত।
নৰ্থ ছিকিমত দুই দিনমান ঘূৰাই লাগেছাগে।
তাতেই কি কি গিইছা নৰ্থ ছিকিম আৰু
নৰ্থ ছিকিম গইছো আৰু চাওৰ ছিকিম গইছো
আচ্ছা।
তাতে নৰ্থ চিকঙত আমাক আৰু ইউং থাং ভেলী ঘূৰাইছে
কোনটা ভিলিখত আছে নৰ্থত ন চউথৰ্থ।
নৰ্থত আছে উম।
আচ্ছা তাৰপিছত
তাত তাতে মানে সেইটো সময়ত য লাভ নাই আমি যোৱা জানুৱাৰী মাহত।
আহ্
তাতে মানে ফুল বিলাক ফুলি থাকে ন তেতিয়া মাৰ্চ এপ্ৰিল মানত যাব লাগে। তেতিয়া ধুনীয়াকে আৰু ফুল বিল। এ বহুত ধৰণৰ বহুত ফুল আছে।
তাতে যাওঁতে মানে নাছিল
নছিল আছিল এ এনে শুকান ঘাঁহ বিলাক আছিল
বৰফ আছিল নেকি তাতেও।
উ বৰফ নাই নাই এনে মাজে মাজে ৰাস্তাত অলপ চলপ পায়।
আহ্
সেইখিনি জাগাত মানে বৰফ নাপায় আৰু
ইয়াক ইয়াকৰ পিঠিৰ উঠিছা।
নাই নাই উঠাৰ নাই।
আহ এনে উঠিব পাৰি নাই ইয়াকৰ পিঠিত।
উম উম পাৰিও
ফটৌ উঠাছা ইয়াকৰ লগত
ত ফটো উঠাছো ইয়াকৰ লগত।
উম ফতো উঠালে কি পইচা লয় ন ফ্ৰ্ৰী।
উম পইচা লয় কিন্তু মই পইচা নালাকে উঠিছো আৰু মানে পইচা লৈ যেতিয়া তই ইয়াক তোৰ। তাৰ ওপৰত উঠি লোৱা।
আহ
মই গাৰওপৰত নোটা কে উঠিছো মানে।
ইয়াক ৰা
ত কিমান বা ফ চটো উঠি ন কিবা হাড্ৰেড মান লৈ চাগে। তাত তাতে তাতে সিমান ইয়াস নাপায়। নাপা তই নাথলা অছত বেছি ইয়গ পাবি। আমি সিদিনা ৰাতি আহি পালো ন আহি পোৱাৰ পিছত আমি। দিনা চিনা কৰলোঁ কৰি খোলো তাৰে পিছদিনা আমাক লৈ গৈছে হেইৰিত। চাউথ ছিকিমত লৈ গৈছে আৰু। সাথ ছিকিম ন ইষ্ট ছিকিম ইষ্ট সিকিমত লিছে ইষ্ট ছিকিমত আছেশদাবাদ।
ইছ।
ইষ্ট ছিকিমত নাথলা পাছত গ'লেও আমি ৰাতিপুৱাই তাতে ধুনীয়াকে ব্ৰেকফাষ্ট চকফাষ্ট কৰি। কৰি গৈছোঁ আমি।
অ।
আলু পৰঠাই খাইছো আমি ব্ৰেকফাষ্টত বেলেগ।
ভল পঠটো কি পইচা দিবা লাগে না ফিৰি।
অ পইচা দিবা লাগে সেইটো মানে গেংটকত আমাৰ আছিল মানে গেংটকত থকা কেইদিন আমি নিজে খৰচ- কৰি খাব লাগিব আৰু যি খাওঁ। অকল হোটেলৰ পইচাটো দিবা নালাগে। সেইটো মানে পেকেজ- সেনে কাই আছে
আচ্ছা। হোটেল ফ্ৰী খানা কেইদিন আছিল?
ফ্ৰী খানা যি কেইদিন আমি ঘূৰিছো সেইে কেইদিন আছিল।
এতিয়া নিজৰ পইচা ত' একজনক ইমান মান- গৈছে পইচা।
এজনক চোন মই ক'লো ত' প্ৰথমতে চাৰে ছয় হাজাৰ মান কৰি।
মানে মই সোধিছো টোটেল কিমান বুলি?
টোটেল ত্ৰিপ তোত টোতেল ট্রিপ মানে সেই ৰাখ- সাত হাজাৰ চাৰে সাত হাজাৰ, আঠ হাজাৰ মান যায় আৰু ত' যদি কিবা বস্তু চস্তু একস্ট্ৰা কে কৰা আৰু। অ উম' উম' হৈ যায়, হৈ যায় আৰামত একদম বিন্দাচ।
তহতে অকল ছিকিমে গৈছা।
ছিক্কিম গলোঁ আৰু দাৰ্জিলিঙও গৈছোঁ। ছিকিমত তাৰে পিছত আমি সেইত গ'লো ইষ্ট ছিকিমত গলো ইষ্ট ছিকিমত নাথুলা বাছ- পালো তাৰে পিছত চাংবোলেছ- চালো। নাথুলা বছতো বহুত পুৰা বৰফ একদম ভৰ্তি হৈ থাকে। ইণ্ডিয়া, চাইনাৰ, বৰ্ডাৰ এইটো। তা'তো বেছি দেৰি থাকিব নিদিয়ে আৰু। ধুনীয়া লাগে নাথুলা পাছো চাইকিনে চাইনাৰ মানুহ চানুহ দেখা পায় তা'ত। থাকলে আৰু ফটো চটো সিমান- কথাব নিদিয়ে আৰু তা'তে।
অঁহ
আমাৰ তা'তে এটা লগত গৈছিল লগৰ খুঢ়া এটা গৈছিল।
অ অ তাৰপিছত।
খুঢ়াকে মানে ফটো উঠাতে দেখা পালে লগে লগে ডিলিট কৰি দিছে মোবাইলৰ পৰা।
কি কি বস্তু কি ফটো?
মানে বৰ্ডাৰৰ চাইডৰ সিফালে কিবা ফটো উঠাইছিল।
ফটো উঠা কি ৰেষ্ট্ৰিক্টেড নে কি?
অ অ মানে কিছুমান জেগাত ৰেষ্ট্ৰিক্টেড আৰু। সেনেকুৱা আৰু তাৰে পিছত তা'তে আমি চাংগোলেপ- পালো চাংগোলেপতো পুৰা বৰফ হৈ আছে আৰু।
অঁহ অ অ
আমি নৰ্থ ছিকিমত আৰু এটা জেগাত গৈছিলো লেক এটা আছিল। কিবা নাম আছিল ৰ' এইটো চাংগুলেক নহয় আৰু কিবা এটা লেক আছে সেইটো মানে বহুত ওপৰত আৰু মানে তাতে টো আৰ্মি চাৰ্মি ভালকে মানে কৈ দিয়ে আৰু কেনেকুৱা কি কৰিব লাগে অক্সিজেন চক্সিজেন কিনি লব লাগে আৰু লা
অক্সিজেন মাস্ক লৈ যাব লাগে।
উম' উম' অক্সিজেন কিনিব পাই।
বা বাই।
উম'।
টকাকে?
সেইটো পাঁচশ মান লয় এটা বটলৰ।
বটলত দিয়ে।
উম' এনেকে স্প্ৰে টাইপৰ বটল তই মুখত মাৰি ল'ব লাগে।
মুখত মাৰি লম।
হা হা।
অঁ।
তাৰে পিছত সেনেকা আৰু তাৰে পিছত সেই লেগটোও পুৰা মানে একদম বৰফ হৈ থাকে আৰু। বহুত ঠাণ্ডা আৰু মানে তই বে ছি সময় থাকবা নোৱাৰা সেইবিলাকত মাথা চাথা ঘূৰাই দিয়ে আৰু।
হয় হয় ঠাণ্ডাত তেনেকুৱা হয়।
ছিকিমত সেইকেইটা তাত গলো আৰু তাৰে পিছত, আহ তাৰ পিছত আমি আহিলো দাৰ্জিলিং।
আহ।
তাৰে পৰা আমাক টেক্সি দি আমি দাৰ্জিলিং আহিলোঁ। দাৰ্জিলিঙত আমি দুইদিন থাকলো প নিজে খুজছো আমি তাতে।
আচ্ছা এইটো নিজে?
অ তাৰে পিছত আমি মানে আহিলো অহাৰ পিছত আমাৰ দাৰ্জিলিং আমি গধূলি ম ৰ'দ টো চালোঁ।
মল ৰড।
তাতে সেই আছিল আৰু টেক্সি আছিল, টেক্সি এখন বুক কৰি লৈছো আমি পিছদিনা ঘূৰাৰ কাৰণে।
উম উম। তাৰপিছত?
উম টেক্সি এখন বুক কৰি লৈছে পিছদিনা তিনটা চাৰে তিনটা, চাৰিটা মানতে গৈছো আমি চানৰাইজ চাব কাৰণে।
অ টাইগাৰ ওলাই নেকি তাতে?
নাই নাই টাইগাৰ হিলছ ওলাই চাগে তাতে, সেইকাৰণে নাম দিছে। অ ঠাণ্ডা আছিল অলপ।
ক'ত বেছি ঠাণ্ডা ছিকিম নে দাৰ্জিলিং?
ছিক্কিম বেচি ঠাণ্ডা, নৰ্থ ছিকিম চাইডে।
আচ্ছা ছিকিমত বেছি। আ দিনত মানে নৰ্মেল আৰু আমাৰ ইয়াৰ নিচিনা ঠাণ্ডা?
অলপ আছে, আমাৰ ইয়াতকে বেছি আছে।
দাৰ্জিলিঙতো মাইনাছ যায় না কি টেম্পাৰেচাৰ?
উম। যায় নেকি, সিমান নাযায় চাগে ছিকিমত যিমান যায়।
আচ্ছা মানে ছিকিমত বেছি ঠাণ্ডা আৰু অলপ?
উম ছিকিমত, নৰ্থ ছিকিম চাইডতটো আৰু বহুত ঠাণ্ডা।
তাতে গা পা ধুইছা নে নাই?
অ তাতে মই ছিকিমত আহি কিনে গা ধুইছো। ছিকিম বোলে দাৰ্জিলিঙত আহি কিনে গা ধুইছোঁ তাত তে ছিক্কিমত প্ৰথম দিনা যায় পুৱাৰ দিনাই যি গা ধুইছিলোঁ। মানে সেই যাই তাতে ঠাণ্ডা পানী দিয়ে ধুইছোঁ।
মানে তাতে কি গিজাৰ নাই নেকি বাথৰুমত?
আছে -আছে গিজাৰ আছে।
ভালে ঠাণ্ডা দিয়ে ধুইছা?
অহ, তথাপিও ঠাণ্ডা দিয়ে ধুইছোঁ।
ঔহ'
তাৰ -তাৰ পৰা গিফ্ট -শ্বিফ্ট আনছো লগৰবিলাকক ভাগাই দিছোঁ।
দামবোৰ কেনে গিফ্টৰ?
অহ, দাম-দাম আছে।
আমাৰ- আমাৰ যে ইয়াতে মেলা -চেলা পাতে সেনেকাই নেকি গিফ্টৰ
অহ, সেনেকা টাইপৰে গিফ্ট বিলাক আহে।